কি?
এই আছো দিয়া তুমি?
আছো মইয়ো। খবৰ খাতি ভালনে তোমাৰ?
অ ভালেই। তুমি ভাত খালা?
ভাল ভাল। বাকী খোৱা বোৱা কৰিলা?
ভাত খালাৰ কথা সুধিছো?
অ' মই খালো দিয়া। তুমি খোৱা বোৱা কৰিলা নে?
অ'কৰিলো দিয়া। তোমাৰ হেৰি বনালো, আলু ভাজিলো
অঁ
তাৰ পিছত দালি বনালো তোমাৰ, দালিটো তোমাৰ অলপ ফ্ৰাই কৰি ললো আৰু।
দালিটো ফ্ৰাই কৰিলা মানে, বুজা নাই?
উম দালি যে চৰ্চৰি খাই যে
অঁ ঠিকে আছে।
তাৰ পাছত তোমাৰ দালিটো মানে তোমাৰ পানী দিয়া নাইা মানে অলপ দাঠকে বনাইছো আৰু সেইটোকে। ফ্ৰাই কৰি ললো বুলি কৈছো। তাৰপিছত তোমাৰ হেৰি কৰিলো, তোমাৰ এয়া তোমাৰ পালেং শাকে লা পালেং শাক ভাজিলো।
অ' এতিয়া পালেং শাক ক'ত পাইছা ইমা
পালেং শাক মানে আমাৰ হেৰি যোৱাকালি আমাৰ দেউতা মানে শ্বিলং গৈছিলে যে
অঁ
তাত মানে জানাই নহয় এইবোৰ খেতি কৰিয়ে থাকে কাম তাত বতৰটো তোমাৰ তেনেকুৱাই হয়
অ
এ পালেং শাকে মানে আৰু তোমাৰ হেৰিয়ে পাতকবি লৈ আহিছিলে।।
অ বন্ধাকবি লৈ আহিছে ন।
হয় হয় তোমাৰ হয় হয়।
তোমাক মানে কথা এটা কাৰণে ফোন কৰিলো। তুমি মৰিগাঁও যাবা নেকি মোৰ লগত?
উ মৰিগাঁও কেতিয়া?
অঁ মৰিগাঁও মানে, অঁ সোমবাৰ মানে যাবা নেকি?
নই মই এতিয়া যাব নোৱাৰিম বুজিছা, মোৰ মানে ঢেৰ কাম। কিয়নো। কিবা আছিলে?
ন তুমি যেতিয়া অসুবিধা বেলেগক পালিবা। মানে মানুহৰ ঘৰ যাব লগীয়া হৈছিলে মানুহে এ ঘৰ যাব লগীয়া হৈ আছিলে।
কাৰ কাৰ ঘৰলৈ।
উ।
হা।
শুনি আছানে।
অ শুনি আছো কাৰ ঘৰলে বোলে।
এই মানুহে‌এ ঘৰলৈ মানে মায়ে পঠিয়াইছে এড্ৰেছ এটা দিছে এড্ৰেছটোত যাব লাগিব মানে মই।
অ কিয়?
এয়া কিবা বোলে এই কাম এটা কাৰণে কৈছে।
অ চোৱাচোন বেলেগ কাৰোবাক বিচাৰি চোৱা? ক'বা যায় নেকি মোৰ মানে এতিয়া যোৱা কাম নাই মোৰ হ'ব অহা মাহৰ পৰাহে।
আচ্ছা।
বিদ মহাবিদ্যালয় যদি আৰম্ভ হ'ব তেতিয়াৰ পৰাহে যোৱা হ'ব চাগে।
অ তুমি মৰিগাঁও কলেজত নাম লগাইছা ন।
হয় হয়।
অ ঠিকে আছে বাৰু।
তুমি ক'ত পঢ়া?
মইনে?
অ।
মই এ ডি পিত পঢ়োঁ এ ডি পিত।
এডি পিত অ অ ভালেই ভালেই এডি তোমাৰ মানে। হেৰি হ'ল এ যোৱাকালি আমাৰ ইয়াত বতাহ ধুমুহা দিছিলে তোমালোকৰ তাত দিছিলে নেকি?
আমাৰ এইফালে বতাহ মানে বৰদ দি আছে বৰষুণ হোৱাই নাই।
অ অ অ হয় নেকি?
অ।
আমাৰ ইয়াত তোমাৰ তামাম তোমাৰ বতাহ ধুমুহা দিছে বুজিছা।
আচ্ছা।
তাৰ পাছত মানে তোমাৰ কি কৰিম কি নকৰিম ভাবি থাকোতে ভাবি থাকোতে। তোমাৰ হেৰি হ'ল এ আমাৰ মানে ডাঙৰ শিমলু গছ এডাল আছিলে তাৰ পৰাই। ভাঙি পৰিলে নহয় তোমাৰ গছৰ মানে আমাৰ ছালতে পৰিলে।
অ হয় নেকি।
তাৰপিছত তোমাৰ মানে কি হ'ল টিংখন অলপ মানে ক্ষয় ক্ষতি হৈছে বু প্ৰায় খিনি বস্তু ক্ষৰ ক্ষতি। ক্ষকি হৈছে তাকে মানে এতিয়া কি কৰিম কি নকৰিম ভাবি থাকোতে ভাবি থাকোতে চৰকাৰে মানে আমাৰ যি মানে আমাৰ গাঁৱৰ যি পঞ্চায়তৰ মানুহ আছে তেওঁলোকে জনাইছে তেওঁলোকে বোলে কিবা খিনি ক্ষতিপূৰণ অলপ প্ৰদান কৰিব বুলি কৈছে চৰকাৰী অলপ ভালে লাগিছে আৰু কাৰণ আমি দুখীয়া মানুহ ন এতিয়া কিনো কৰিম
দেউতাই তোমাৰ শাক-পাচলি বিক্ৰী কৰি যেনে তেনে পোহপাল কৰি আছে আমাক
অঁ দেতা শ্বিলং কিয় গৈছিলে নো?
দেউতাই শ্বিলং তোমাৰ এই শাক-পাচলি লৈ গৈছিলে তাত মানে বিক্ৰী কৰিব গৈছিলে
অ এয়াত বিক্ৰী কইব নোৱায় নেকি
নহয় তাত তোমাৰ মানে কি জানা আচলতে তাত তোমাৰ তিঁয়হৰ মানে দামটো অলপ বেছি আমাৰ ইয়াতকে বুইছা
হয়নেকি
অ তাত মানে তোমাৰ ঠাণ্ডা ন ঠাণ্ডাত তোমাৰ মানে তাত তিঁয়হটো কৰিবলৈ অকমান মানে সমস্যা আহি যায় আৰু গতিকে আমাৰ ইয়াতকে তাত মানে দাম টো মানে অলপ বেছি সেইটো কাৰণে সেইকাৰণে তোমাৰ আমাৰ যিহেতু পাঁচ বিঘা মাটিত তিঁয়হৰ খেতি কৰিছে ন
হয় হয় তাৰপৰা আনাৰছটো আনিছানে হেল্ল' তাৰ পৰা আনাৰচ লৈ আনিছে নাই আনাৰচ
আনাৰস নাই সময় নাপালে বোলে আৰু জল্দা জল্দি আহিবলগীয়া হ'ল যে
আটচ্ছা
এই তোমাৰ আহ খৰচাও হয় দিয়াচোন লাভ নহয় কাৰণ ইমান দূৰ
অ ইমানতো বেছিব যাব নালাগে নহয় আৰ্থিক কিবা এটা উলিয়ালেই হ'ল দিয়া
উম সেইটোৱেই গাড়ী ভাড়া
হয় দিয়া ইমান দূৰ যাব নালাগে গৈ তোমালোকে
হয় হয় গাড়ী ভাড়াতে বহুত খিনি যায়গে বুজিইছা
উম গ'ল আৰু তোমাৰ দেউতা আৰু কি ক'বা
উম তাৰ পিছত আৰু এতিয়া কি হ'ল কি হ'ল তোমাৰ সেয়াকে কৰিলোঁ আৰু
অ
তুমি বাকী ভাত-চাত খালা?
ভাত-পানী খালোঁ দিয়া খাই পেলাই শুই উঠি বোলো তোমালে ফোন কৰোঁ মায়ে কোৱা কথাটো তোমাকে কওঁ যোৱা নেকি বোলো মোৰ লগত
কিহে খালা?
আজিনে?
হয়
আজি মানে সেই ওচৰৰ মানুহ এগৰাকী ভাত খাব মাতিছিলে
অ
মানে মানুহ এগৰাকী বুলি নহয় ছোৱালী এজনী মানে বিয়া আগত যে ভাত খাব মাতে যে
অ অ, কাৰ তোমাৰ বিয়া?
নহয় নহয় ওচৰৰ বা এগৰাকী
অ তোমালোকে মাতিছা ন
হয় আমি মাতিছিলো
অ অ অ তাৰপিছত
সেই বা জনীক মাতাৰ কাৰণে মানে মাংস অনা গ'ল মুৰ্গী মাংস আনিলে পাপৰ ফ্ৰাই কৰিলো তাৰপিছতে মানে আৰু হে মাছো বনালে মাছৰ টেঙা বনালে মানে এখন মচলা হ'লে এখন মাং উ হেৰি টেঙা হ'ব লাগিব ন
অ এই তোমাৰ কথা শুনি মোৰ একদম জিভা পানি পঢ়ি গৈছেগে বুজিছা
উম খাব আহিবা এতিয়াও আছে বাৰু
মাতিবা এদিন তোমালোকক ইমান দিনৰ পৰা চিনাকি এদিন ভালে সাজ খাবলৈ গলে মাতো
এই নহয় এতিয়াও আছে তুমি আহিবা ৰাতিৰ সাজ খাই যাব পাৰিবা চব আছে ফ্ৰিজত থৈ দিয়া গৈ আছে
ঠিক আছে
মই মানে বনালো যে গৰমত মানে মামাই ভাত পানী বনালে বাৰু মানে মই মাংসটোৱে মাছটোৱে বনালো আৰু বাকী ভাজি চাজি মায়ে বনালে পাপৰ মই পুৰিলো তাৰপিছতে মানে তেনেকে চালাদ তালাদ কৰিলো চাটনিখিনি সেইখিনি মানে মই বনালো যে
হয়
এ বৰ গৰম লাগিছে গৰমত মানে মই থাকিব পৰা নাই ভাতো খাব নোৱাৰিলো মানে মোৰ ভাগৰ সৰহখিনি মানে মানে খালো কেইটামান নোখোৱা নহয় বাৰু খ অ লাগিব নাই ভোক লাগি আছিলে তাৰপাছত মানে গোল গোলা দিছে তাৰপিছত মলাই চাম চাম আনিছিলো সেৱাও দিলো
হয় হয় মালাই চাম চাম
অ
অ অ চাম চামটো খাই ভাল লাগে ন হেল্ল'
অ আও কালা গানো আনি ছিলো মানে তিনটা মিঠাই আনিছিলো মই মানে কিবা নিয়ম আছে মানে এনেকে খুৱাব লাগে
অ অ আমাৰ নাই বাৰু
অ
তাৰপিছত কোৱা
তাৰপাছত সেয়া গ'ল খাই কৰি
হয়
আছে এতিয়াতো তাইক হাৰি কৰি গ'লগৈ ন আবেলিকে বোলো সেই দৈ আনিছিলো যে তাই কৈছে এতিয়া নাখাও খুৰি লাগিলে মই গধূলি সময়ত আহি পেলাই খাই যামহি গদৈ তাৰপিছত পেট ভৰি গ'ল বৰ সোৱাদ হ'ল বোলে বৌৰ ভাত ভাল পালে বোলে বৌয়ে ইমান ধুনীয়াকে দিছে সেনেকে কৈছে
অ অ অ ভালেই নহ'লে
অ মানে আমিও সেই মানুহ ঘৰ মানে আমাৰ লগত মানে বৰ ভাল ওচৰ চুবুৰীয়া যদিও মানে কাজিয়া পেছাল একো নাই
অ
ইঘ সিঘই সহায় কৰা যায় যে মানে সেইকাৰণে মানে বহুত ভাল ন আমি মানে কিবা কিবি দিছো আৰু বস্তু অলপ
হয়
মানে কাঠমালৰ কিবা এটা দিছো গড্ৰেজটোৱে ডেচিং মানে এনেকে দিয়া গৈছে মানে
হয় তোমালোকে দিছা ন
অ দিছো
অ অ তোমালোকৰ কি পৰিয়ালৰে নে কি ওচৰ
পৰিয়ালৰ মানে সেই ওচৰৰ মানে হেৰি আৰু গোটেই পৰিয়াল আছিলে আগতে বংশ ছিগি দিলে যে
হয় হয় ছিগিও দিব পাৰে নেকি বংশ
হুম
বংশ ছিগিও দিব পাৰে নেকি
অ' মানে বেছি বংশ মানে বেছি মানুহ হ'লে এনেকে এৰা এৰি কৰিব পাৰে
অ অ পৰিয়ালটো ডাঙৰ হৈ গ'লে আৰু।
অ' পৰিয়ালটো ডাঙৰ হ'লে মানে ন' পুৰুষৰ পিছত বোলে এৰিব পাৰে বুলি কয়।
হয় হয়।
মানে মোৰ এতিয়া মোৰ দেউতাৰ মানে মোৰ কাকা। ককা দেই মোৰ ককা ককাৰ পিছত মোৰ দেউতা দুজন পুৰুষ সম্পূৰ্ণ তাৰ তাৰপিছত মোৰ দেউতাৰ পিছত মানে আকৌ মোৰ বোলে ভাইয়া ভাইটি ভাইটিৰ পিছত বোলে আকৌ ভাইটি ল'ৰা ছোৱালী মানে সেনেকে আৰু নজন পুৰুষ হ'ব লাগিব মানে আৰু মানে নটা জেনেৰেচন যোৱাৰ পিছত তেতিয়া এৰিব পাৰে বুলি কয়
অ অ অ জানো পাই আমি ইয়াক শুনা নাই দেই এনেও তোমাৰ মানে শিক খাই যায় কতনো নটা নটা পুৰুষলৈ তোমাৰ মনত থাকে হয়নে নাই কোৱাচোন।
এই নাথাকে বাৰু কোনো আমাৰ ওচৰ মানুহ মানুহ এঘৰে সাতটা পুৰুষটে বোলে ছিগিছিল
অহ ছিগি দিলে ন
অ' মানে কি কৰিলে জানা। মানে মানুহ ঘৰে বোলে সিহঁতৰ মৰম মানে। অ' কিবা কিবি হ'লেও একো নকয়।
হয়।
চোৱা তোৱা হ'লেও মানে নকয় বোলে আমাৰ চোৱা লাগিছে এনেকে ল'ৰা ছোৱালী হৈছে চোৱা লাগিছে একো নকয়।
হয়।
ইহঁতে জানছি যেতিয়া মানে বেলেগৰ মুখৰ পৰা গ'ম পাই তেতিয়া জানে ন' আৰু মানে একো কাথক কামলৈ নামাতেও মানে বেয়া লাগে ন তেনেকুৱাত।
অ' হয় হয়।
একো কাজিয়া পেচাল নাই তাৰ ভিতৰতে মানে ইমান মানে পাত্তা নিদিয়া নিচিনা।
হয়।
ইঘৰে সিঘৰক পাত্তা নিদিয়া নিচিনা কাৰণ মানে কোনেৱেও আজিকালি কোনেও কাৰো লগত তলত থাকিব নিবিচাৰে যে সেইকাৰণে মানে ছিঙি দিলে। এই মানুহ এঘৰ মানে ইঘ অ' আমাৰ ওচৰৰ মানুহ ঘৰ মানে ইফালৰ মানুহ ঘৰ আৰু। এনেকে ক মানে বাপেক মৰিছিলে বাপেক মৰোতে মানে মানে ককা এজন মৰিছিল ককা মৰোতে মানে এনেকুৱে হেৰি কৰি দিলে আৰু।
অ। বাকী ভাত পানী খোৱা হ'ল? তুমি খালা নে নাই?
উম মই কেইটামান খালো মানে মোৰ খাব মন নগ'ল, বনাই গৈ থকা মানে বৰ গোন্ধ ওলাল
অ অ মানে কি জানা আচলতে তুমি বনাই থাকা ন বনাই থাকিলে আচলতে খাব মন নাযায়।
অ সেইটো হব হ'ল মানে।